উম আচ্ছা শুনচোন হেৰি এই হোম ডেকৰ পৰা যে এটা আহ বুদ্ধ মূৰ্তি কিনিছিলি নেকি কি কিনিছিলিনো সিদিনাখন কৈ আছিলি যে দেখাম বুলি অ কম বুলি
অঁ বুদ্ধ কেতিয়াবা কৈছিলো পাহৰি
এ দুইদিন মান আগত কিবা হোম মানে সাধাৰণতে ক' পৰা কিন তাৰাপাই কিন নে
অঁ মইতো এয়া হোম চেণ্টাৰৰ পৰা লওঁ মেইনলি আৰু হোম চেণ্টাৰ নহলে বা হোম ডৰ পৰাও লোৱা যায় বাৰু আৰু এটা আৰু আজিকালি হেল্ল' শুনিছনে
অঁ অঁ এই
অঁ অঁ মই কৈছো মই হোম দে হোম চেণ্টাৰৰ পৰা লওঁ সাধাৰণতে
অঁ অঁ হোম চেণ্ট হোম ডেকৰহে আহি আছিলে নামটো
অঁ হোম চেণ্টাৰত ভাল ভাল বস্তু পায় কিন্তু দেই মই ৰিচেণ্টলি চাইছোঁ বুদ্ধৰ মূৰ্তি কিন্তু এটা প্ৰব্লেম কি হয় অঁ যোৱা কালিও গৈছো একচোৱেলিমি চাবলৈ ত তাতো মান এ এইটো বুধামূৰ্তি ভাল লগা বুধামূৰ্তি টো প্ৰায় ছিক্স থাজে ছেভেন থাউজেণ্ড গুছি যায় সেইটো এনেকুৱাও নহয় যে মানে বহুত ডাঙৰ
উম হম উম
নে সেই অঁ গোটেই সৰু বিলাকৰ মাজত ডাঙৰ আৰু এনেকুৱা নিচিনা কিন্তু ইমান বেছি মই এট্ৰেক্টিভ পোৱা নাই। আগতে মই এবাৰ গৈছিলো উম দোকান খনত ন মই এক্জে্টলি পাহৰিছো। কিন্তু সেই মলত আছিলে কি দোকানখন আছিল তাৰ পৰা বুক চুক আমি বহুত কিনো তাত বহুত প্ৰকাণ্ড প্ৰকাণ্ড মূৰ্তি থাকে তাৰমানে। অ' টেন থাউজণ্ড অ' ছিক্স ছেভেন থাউজণ্ড। ধুনীয়া প্ৰকাণ্ড প্ৰকা কাণ্ড মূৰ্তি আৰু খুব ধুনীয়া লাগে মে একদম পিচ লাগে।
আহ হা।
মই ভাবি যে হম চেটাৰৰ পৰা লোৱা যায় নে তাৰ পৰা এবাৰ এক্সপ্লৰ কৰা যাওক।
মানে ঘৰৰ ওচৰতে আছে নে নেকি?
তইি ঘৰ ওচৰৰ নহয় বাৰু অকমান যাব লাগে প্ৰায় কিমান কিলোমিটাৰ হ'ব প্ৰায় নকলেও উম সাত আঠটো হ'ব সাত আঠ কিলোমিটাৰ হ'ব অ' বাট কমনিকেশ ভাল কাৰণে ইমান দেৰি নহয় কমেও বি পঁচিশ মিনিটত আমি পাই যাওঁ অলপ যদি ট্ৰেফিক হয় তেতিয়া হয়তো ত্ৰিশ মিনিটমান লাগে।
অ' অ' অ' অ'। অ' তাতেও চাব পাৰ এনেওতো শ্ব'ৰুমত অকন বেছি বেছি প্ৰাইজ কৰি থৈয়ে দিয়ে।
সেইখনো চ্বৰুমে হয় পিছে। সেইখনো শ্বৰুমেই হয় কিন্তু কথাটো
মানে পচন্দ হৈছে ন সেইকেইটাত?
অ' নাই ঘটনাটো কি অ' ঘটনাটো কি হোম চেণ্টাৰ ব্ৰেণ্ড হয় গ'ল তো। ত তাহাঁতে মানে সৰু এটা বস্তু মোৰ যিটো হাইক কৰি দিয়ে বেলেগ বিলাকে সেইটো নকৰে বেলেগ বিলাকে অলপ ৰখি পেলাই কৰিব বা এনেকুৱা আৰু এটা ইন্টেৰেষ্টিং বস্তু যোৱাকালি দেখা পালো হোম চেণ্টাৰত ষ্টীলৰ বাচন বিক্ৰী কৰি আছে মানে ষ্টীলৰ কাঁহী বা বাটি প্লেট এনেকুৱা ত মই একদম আচৰিত থৈ গ'লো হোম চেণ্টাৰৰ নিচিনা জেগাই ষ্টীলৰ বাচন বিক্ৰী কৰি আছে আৰু যিটো ষ্টীলৰ বাচন আমি বাহিৰত ৰাখি পেলাই মানে যেনেকে আমি ডি মাৰত গলে বা বিশাল বা এনেকুৱা ষ্টীলৰ বাচন দেখা পাওঁ তাত আমাৰ লোকটো কেনেকুৱা বিল টো কেনেকুৱা আহে যে লোৱাৰ মৃদুল কলাচ কাইন্দ অফ ৰাখি থৈ দিয়ে ন তেওঁলোকে ৰাখেই সেই পজিচনত কিন্তু তাত তাৰমানে ষ্টিলৰ বস্তুটো এনেকুৱা লৈছে যেন এনেকুৱা লাগিছে কোনোবা একদম আপাৰ মিডুল ক্লাছেহে যেন ল'বগে বাত অ মোৰ ফিল হৈছে কিজানিবা মানুহে ষ্টিলৰ বাচন বেছি প্ৰিফাৰ কৰাৰ কাৰণে তেওঁলোকে সেইটো আৰু ইন্ট্ৰডিউচ কৰিছে নেকি
ক' পাৰে ত' মানে সেই নৰ্মেলি কিন্তু আজি আজিকালি এই যদি আমি ঘৰৰ ডেকো'ৰেশ্যন কিবা কৰোঁতে এই ফ্লিপকাৰ্ট অন আৰু আমাজন এইবিলাকতো কিন্তু ভাল ভাল আছে কিন্তু তাতেই তাতেও চাব পাৰোঁ
এঘাৰোতো বেষ্ট পাওঁ ই এগাৰোৰ ষ্টাইলিছ হয় বহুত ষ্টাইলিছ হয়
এগাৰোৰ কি হোম ডেকৰো আছে নেকি
হয় নহয় এঘাৰো সেই এঘাৰো ব্ৰেণ্ড হয়
নহ সেইটো গম পাইছো ব্ৰেণ্ডে হয় কিন্তু নহয় তাতেও কি হোম ডেকৰ' আছে নেকি
অ এঘাৰো ইলেক্ট্ৰনিকছে কৰে
অ তাকে তাকে নহয় ইলেক্ট্ৰনিকচটো গম পাইছোঁ মানে মই হোম ডেকোৰৰ কথা ক'লো
নাই নাই হাহ তাহাঁতেই নাই তেওঁলোকে যিকেইটাও ইলেক্ট্ৰনিকেই হওক বা যিকেইটা আমাৰ কিটচেনৰ কাৰণেও হওক যিখিনি বস্তু তেওঁলোকে ৰাখে সেইকেইটা এটা এটা ডেক'ৰেটিভ পিছে হয় ত' কোনোবাই যদি ইচ্ছা কৰে তাক মানে ব্যৱহাৰ কৰিব পাৰে কোনোবাই যদি শ্চ কেছৰ কাৰণে ৰাখিম বুলি ভাবে তেনেকেও ৰাখিব পাৰে। চ' মানে বহুত মানুহে এনেকুৱা কৰে ন যে অ' চাহৰ যিটো কেটলি থাকে। সেই কেটলিটো ফুল ৰাখি থৈ দিয়ে, সেইটো মানুহৰ ক্ৰিয়েটিভিটি বুলি বুলি মই ভাবো, কাৰণ আমি যদি কেটলি তোত যদি ফুল এটা ৰাখিব যাওঁ সি গৈ পেলাই কিবা বেলেগ ধৰণৰ হ'ব। কিন্তু কিছুমানে সেই কেটলিটোকো কিবা এটা বেলেগ কৰি পেলাই।
অ'।
পিছ হৈ আছে। চ' সেনেকুৱা আৰু মানুহৰ নিজৰ নিজৰ নিজৰ। ক্ৰিয়েটিভিটি আৰু। ো কিছুমানৰ বহুত বেছি সাংঘাটিক। ক্ৰিয়েটিভিটি থাকে।
উম হম হম, সেইটো হয় তাকে আৰু এনেই মানে তহঁতৰ ঘৰত এটা হেৰি দেখিছিলো মই কিবা উম নীলা বগা টাইপৰ এটা হেৰি ৱালত লগাই থৈছিলি যে সেইটো ক'ৰপা লৈছিলি ভাল আছিলে সেইটো।
নীলা বগা
হুম, হুম। এই মানে মুখৰ ৰূমত। আছে এটা হেৰি বাছ এটাও আছে তাতে।
অ' অকে, অকে, হা, হা, হা নাই সেইকেইটাটো হোম চেণ্টাৰৰ পৰা লোৱা হৈছে। ভাল হয় বৰ ধুনীয়া হয় দেখিবলৈও মৰম লগা।
ম'ষ্টলী মানে হোম চেণ্টাৰৰ পৰাই লৈছ আৰু।
অ' হোম চেণ্টাৰৰ পৰা লোৱা যায় হোম চেণ্টাৰ নহলে আ কিয় গৈছিলো আমি আচলতে। আচলতে আয়কিয়াও। একচুৱেলি মানুহে কয় যে আয়কিয়া। এক্সপেঞ্চিভ নহয় কিন্তু আয়কিয়াও। পেঞ্চ পেঞ্চিভে হয়।
একপেঞ্চিভে হয়।
উম নাই বহুতে কয় অকণ। ৰিজন তেবুলত। পায় আৰু বাহিৰৰ প্ৰডাক্ট আহে। গতিকে সেইটো মানে আৰু যিখিনি পইচা লয়। সেইখিনি এনেকোৱা নহয় যে সেইখিন ৱৰ্ড ঠিক বুলি কয়। কিন্তু মই দেখিছো যে এনেকোৱা। আমাৰ লোকেল ষ্ট'ৰতো যিটো বস্তু। পায়। সেইটো বস্তু তাত তেওঁ। গোটেই বেলেগ মানে নম্বৰ দামত লিখি থৈ দিয়ে। ত' যিখিনি। অলপ দেখা যায় যে ইলেক্ট্ৰিকেল টেবুলছ কিছুমান থাকে্ মানে নিজৰ বটন টিপ পি দিলে আপ ডাউন এনে নিচিনা কৰে। তাৰ যিটো এক পেঞ হয় সেইতো বাৰু অকে তো চামএকচেন্ট বুজা যায় যে মানে এতিয়ালৈকে হায়াৰ ছেকেণ্ডাৰী ভেকেনেজম সেইখিনিকে যেনিবা বাহিৰৰ পৰা হেৰি কৰা হৈছে। লোৱা হৈছে আহ কিন্ত। তো কিছুমান এনেকুৱা বস্তুও দেখিছো যিবিলাকৰ দামবিলাক আচলতে লগাতকে বেছি লিখি থৈ দিয়ে বাট। এ এটা বস্তু দেখিছো। ফিনিচিং বহুত ভাল হয় কিজানিবা এই ফিনিচিংটোৰ কাৰণে তেওঁলোকে দাম লয় এতিয়া চেম। টেমটো মই যদি বেলেগত গৈ বিচাৰো। বিচাৰোঁ তেতিয়া হ'লে তাৰ যিটো ফিনিচিং থাকিব। আৰু আয়কিয়া যিটো ফিনিচিং। থাকিব। তাৰ মাজত বহুত ডিফাৰেঞ্চ আছে মানে মানুহে চালে গম পাই যাব যে এইটো প্ৰডাক্ট ক'ৰ পৰা কিনা হৈছে। সেইটো হয় কি জানিবা সেইটো। দামতটো বেছিকে লয় নেকি।
উম উম হ'ব পাৰে অ' সেইটোও এটা ৰিজন হ'ব পাৰে অ' ফিনিচিং ভাল হয় মইও শুনিছিলো। অ' মানে মই নিজৰ কাৰণে এতিয়ালৈকে একো কিনা নাই বাৰু তাৰ পৰা কিন্তু মই দেখিছো মানে ৰিভিউবিলাক অ' ভাল হয়। তাতে আৰু ট্ৰাষ্ট কৰিব পাৰি যেনেকে প্ৰাইজ। তেতিয়া যাই মানে আমি মানে নিৰাশ নহওঁ আৰু। যে, কিবা বেয়া এটা উঠাই আনিলো। তেনেকুৱা নহয়।
হয় মই এতিয়া ৰিচেন্ট লি অ', নিজৰ কাৰণে অ'ফিচ চেয়াৰ লৈছো। চ' চ' তাত দেখিছো মানে আই কে খনত আই কোত যেতিয়া আমি গৈছিলো তাৰ পৰা যিখন আনিছো আৰু এতিয়া মই খন লৈছো এতিয়া মই আইকিয়া যাব পৰা নাছিলো বা এনেকে ক'ৰবাত যাব পৰা নাছিলো গতিকে মই অনলাইন কৰি দিছো, অনলাইনত সেইটো মানে বহুত ভাল ৰিভিউ দিছে বিৰাট সাংঘাটিক ৰিভিউ দিছে। ত' আৰু অনলাইনত দেখি শি পালেও ভাল লাগিছে যে ইমান ধুনীয়া বা এনেকুৱা কিবা। বা তেতিয়া ঘৰলৈ আহিছে এনেক কুৱা নকওঁ যে বহুত বেয়া বহুত ধুনীয়া হয় বাট যেতিয়া মই আই কিয়া খন ওচৰত ৰাখিম আৰু তাক ওচৰত ৰাখিম খিম তেতিয়া মানে গম পোৱা যায় যে মানে ডিফাৰেঞ্চটো কি হয়, তাৰ ফিনিচিং কি হয়। নাই, ব'ডি ফিনিচটো আইকিয়া হ'ল একদম টপ টু বটম। গোটেইখিনিত মানে সেই লাগজৰিটো সেই ষ্টেডাৰ্ড টো মেন্টেইন হয়, বাট অ', এ এতিয়া যিখন মই আনিছোঁ সেইখন ওপৰৰ পৰা এটা প'ৰ্চনলৈকে দেখা পোৱাৰ পাছত নেক্সট প'ৰ্চনটো যেতিয়া চাবলৈ যোৱা যে
উম, হম, হম।
একদম অৰ্ডিনাৰী হয়। এটা পৰ্চনলৈকে ওকে তাঁহাতি যিখিনি কাম কৰিছে মানে বঢ়িয়া কৰিছে। কিন্তু যেতিয়া কম্পেৰি আহি যায় নহয় তেতিয়া গম পোৱা যায় যে তেওঁলোকৰ ফিনিচিং একোৱে নহয়। হয় আইকিয়াৰ ফিনিচিং সাংঘাটিক মানে চব ফালৰ পৰা লেডাৰৰ পৰা অ', তাহতৰ যিকেইটা ষ্টেণ্ড আছে খুটাকেইটাৰ ফুটকেইটাত তাৰ পৰা ফুটত লগোৱা সেই ক্লিপছ বিলাকৰ পৰা এভ্ৰিথিং
তাত মানে সেই ফাৰ্নিচাৰ নিচিনা বস্তু বা তেনেকুৱা ইলেকট্ৰনিক্স তেনেকুৱা মানে ইলেকট্ৰনিক্স ডেক'ৰ সেয়াও পাই চাগে হয়নে নে ফাৰ্নিচাৰ
চব পাই চব পাই তাত এই ডাঙৰ ডাঙৰ অ ডাঙৰ ডাঙৰ কাঠৰ বাউল বিলাক যেনেকে ডে'ক ডেক'ৰেচনৰ কাৰণে সেনেকুৱা বস্তুবিলাক আহে বা বহুত যেনেকে এ এটা ছেকচন থাকে খালি অফিচৰ কাৰণে যিখিনি ৰিকয়াৰমেণ্টছ থাকে
মানে চুপাৰ মাৰ্ট টাইপ আৰু উম উম
কাইণ্ড অফ যাক যিটো লাগে
ঠিকেই আছে তেতিয়াহ'লে ভালেই দেখোন অ মও এবাৰ তেতিয়াহ'লে তাৰ ট্ৰাই কৰিম এই অনলাইন বাৰু ইফাল সিফালকে লোৱা যায়েই এইবাৰ তেতিয়াহ'লে মইও আইকিয়াতে ট্ৰাই কৰো মানে হোম চেণ্টাৰ গৈছিলোঁ বাৰু অ কিবা ডিজাইনবিলাক ইমান এটা খাচ পচন নহলে ঠিকে আছে আইকিয়াত এবাৰ ট্ৰাই কৰি চাও নেকি?
অ সেইটোৱেতো
উম উম উম ঠিক আছে দে হ'ব মই কালিয়ে যাম তেতিয়াহ'লে জনাম বাৰু
অ অ ঠিক আছে বাৰু
অহ অ